কি কৰিছ শুনিছ নে কি কৰি আছ
মই এনেই বহি আছো।
অঁ ঘৰতে আছা নে?
ঘৰতে আছো অঁ।
উম খবৰ ভাল?
খবৰ ভালেই। তোৰ ভাল নে?
উম উম ভাল। মাঁহতৰ ভাল নে?
মাহঁতৰ ভালেই। কি কৰি আছ?
মইয়ো এনেই বহি আছো।
ঘৰতে আছা নে?
অঁ মই ঘৰতে আছো।
উম। ভাত খালি?
ভাত, ভাত নাই খোৱা, ভাত ৰাতিপুৱাই খালো।
উম।
এতিয়া গাজি মগু খাইছিলো মই।
গাজি মগু।
উম
উম।
গাজি মগু দীম। হু?
শুদা গাজি মগু নে?
গাজি মগু দীম, দীম বইল কৰি।
উম।
তাৰপিছত কাজি নেমু ধুনিয়াকে কাটি। তেনেকে মিলাই।
অঁ। তেনেকে মানে মিলাই পিনি খাইছিলি। মাহঁত ঘৰতে আছে নে?
অঁ ঘৰতে আছে।
উম। হেৰি আমাৰ মানে দেওবাৰে ভাওনা পাতিছে। নামঘৰত। উম। গাওঁ নামঘৰত।
অঁহ।
তাকে আহিবি ভাওনালে।
অঁহ।
আমাৰ মানে ভাওনা কিমান ডাঙৰ কে পাটে জানই নহয়।
অঁ তাকে তই ভা লৈছ নেকি?
নাই হেৰিয়ে লৈছে, তোৰ বয়সীয়া আৰু হেৰি অলপ ডেকা ল'ৰাগিটাই মিলাই মেলি তেনেকৈ লৈছে।
অঁ অঁ।
আমাৰ আকৌ নামঘৰত হাৰি মানে ছোৱালী মানুহক ভাও ল'ব নিদিয়ে নহয়।
হয় নেকি?
উঁম তহতৰফালে পাৰে নি?
আমাৰ ফালে দিয়ে অঁ।
অঁ আমাৰ ফালে নিদিয়ে আকৌ। নামঘৰ ভিতৰত নিদিয়ে, কিন্তু যদি এনেই তোৰ ৰভা চভা দি পথাৰত কোৱাত পাতে তেতিয়াহে দিয়ে মানে।
আমাৰ নামঘৰৰ ভিতৰতে দিয়ে বাৰু, মানে আগত তে তুলনি বিয়া নোহোৱা মানে, তেনেকুৱা ছোৱালীবোৰক দিছিলে এতিয়া ডাঙৰ ছোৱালীবোৰো লব পাৰে।
উম আমাক কেলে নিদিয়ে জানো? মন যায় কেতিয়াবা ভাওঁনা কৰি চাবলে।
আঁহ।
উম কৰি পাইছ নাই তই?
মই নাইপোৱা।
আমাৰ সেই চব ডেকা আৰু বয়সীয়াসকলে মিলি পিনি লব আৰু। চব কামত লাগি আছে আও এইকেইদিন।
অঁ।
আৰু ভাওঁনা বুলি কলে আমাৰ গাঁৱত কিমান ডাঙৰকে পাতে জানৈ আও আঁতৰৰ পৰা ইমান মানুহ আহে।
উম ভাল লাগে ন ভাল
উম ভাল লাগে, মইতো খোৱা চাবলৈও যাওঁ ভাল লাগে কাৰণে।
অ আগতে মই গৈছিলোঁ।
উম।
আজিকালি
উম।
ব্যস্ততাৰ কাৰণে সিমান যাব নোৱাৰো।
উম। এ দিনতটো বৰসভা আছে, ভাত খোৱাব।
উম, তহঁতৰ ফালে বৰ বৰসভাহত যে মিঠৈ দিয়ে নাই পকা মিঠৈ, কেঁচা মিঠৈ?
অ কেঁচা মিঠৈ আকৌ পকা মিঠৈও দিয়ে।
উম।
কেঁচা মিঠৈটো সেই গাখীৰৰ লগত বনাই।
অহঁ।
পকা মিঠৈটো গুৰ পগাই পিনি বনাই।
অঁহ
তাৰপিছত আকৌ প্ৰসাদ দিয়ে প্ৰসাদতো ফল মূলো মিক্স কৰি দিয়ে,
উম।
যেনে ডালিম, আপেল সেইবোৰ দিয়ে লগতে।
কল কলটো দিয়ে আৰু।
উম। আমাৰ ইয়াত বা সেইবোৰ ভাওঁনা চাওঁনা ধুনীয়াকে পাতে আকৌ হেৰি শংকৰ উৎসৱো পাতে নহয়। শংকৰ উৎসৱতো এনে চবেই মিলি একদম ফাকুৱা খেলি গাঁৱত মানে ঘূৰে নহয়
উম অঁহ দৌল' যাত্ৰা
অ দৌল যাত্ৰা।
অ আমাৰ ফালে দৌল যাত্ৰা নকৰে, এ ভাওঁনা পাতে। নকৰে, এনেই নামঘৰত পাতে। সভাহ নিচিনাকেই পাতে।
উম ভাল লাগে বৰসভাহত। গাওঁ সৰু ল'ৰা ছোৱালী চব আহে আৰু, তাৰ পিছত আকৌ লাষ্টৰ সেই শেষত যেন ভাত খাই হোৱা পাছত যে থিয় নাম যে গায়।
অহঁ।
গাই নাই তহতৰ
কিয় নাম গায় গাই গাই
ইমান ভাল লাগে। পৰিৱেশটোৱে ভাল নহয় যায় গোটেই মানে গাওখন হেৰিহঁতাকে হেৰি নেগেৰা তাৰপিছত আকৌ দবা মাত মোৰ মাথা বিষয় যে অ জনাই থাকে অ
বৃদ্ধ মানুহবোৰে নাচেও বৃদ্ধ মানুহ বোৰে নাচেও
অ অ নাচে
দেখিছ নাই নাই নচা
দেখিছো দেখিছো।
উম
আমাৰ মানে এইবাৰ আগতে গাঁৱৰ আঁতৰৰ পৰা মানুহ মাতি মেল ভাওনা পাতে।
উম
এইবাৰ মানে গাঁও চবে মানে ডেকা বয়সস্থ চবিয় মিলি ওলাইছে আৰু কৰিম বুলি। ডাঙৰ খিনিয়ে কৰিলেহে সৰুখিনি তেতিয়া আগ্ৰহী হব। এতিয়াও সেই সৰু পোৱলী দুটামানো অ তেনেকে সৈন্য় সৈন্য ললৈ দি দিছে সৈন্য দুধ সেইবোৰ
আমাৰ ইয়াতো পাতিছে আমাৰ ঘৰৰ ওচৰ নামঘৰতো।
উম।
অহা মাহ মাহত মান হ'বগে চাগে।
অ
একদম চব সৰু সৰু পোৱালি। অকণমান অকমানে ল'ৰা ছোৱালীবোৰ দিছে ল'ৰা ছোৱালী চব ওলাব।
অ ভাল লাগে তেনেকে সৰু ছোৱালী চব ল'ৰা ছোৱালী ওলালে মানে।
উম ডাঙৰ মানুহে নাই লোৱা মানে ভাও চব সৰু সৰু ল'ৰা ছোৱালীয়ে লৈছে। উম
তাৰপৰা ৰাখো পাতে নহয় আমাৰ ফালে
অ আমাও ৰাস পাতে।
ৰাস আকৌ মাইকী মানুহৰ ৰাসো তো হেৰিবিলাককে পাতে আকৌ লৰা ছোৱালী মানে মিলাই তেনেকেও পাতে
উম উম
সেইকদিন ভাল লাগে আৰু অ পাইছো তো নাচো নহয়
নাচা হব
উম অ গোপীন আছে।
অ
এতিয়া মানে কি আৰু আম বিলাকে অকমান হেৰি কৰি সৰু ল'ৰা ছোৱালী বিলাকক তেহেতকো আগ্ৰহী ওলাই দিও ন সেতিও ওলাই।
উম
সেতি কৰে তেনেকে
সৰু সৰু ল'ৰা ছোৱালীবো আগবাঢ়ি আহে আৰু শিকিবলৈ ভাল লাগে
মানে কি শিকাবলে মানে মানুহো আছে আমাৰ ইয়াতে।
আহ
শিকোৱা মানুহ।
উম
গায়ন বানৰ স শিকোৱা মানে সৰু সৰু ল'ৰা ছোৱালী বিলাকে এবাৰ গায়ন বানটো কৰিব ভাওনাত। আ
উ অ ধুনীয়া লাগে আকৌ ন ধুনীয়াকে শিকে
উম আকৌ সূত্ৰ নাচি বলেও সিকাই নহয় আমাৰ ইয়াতে আজিকালি। ৰংঘৰটো যে আছে। ৰং ঘৰতে মানে আবেলি আবেলি সদায় মানে সৰুৰা ছোৱালী বিলাক শিকাই থাকে। মানুহ আনিও শিকাই হাতৰ পৰা মানুহ আনি
অ তহত তাত মইনা পাৰিজাত আছেনাই?
আছে।
আমাৰ মইনা পাৰিজাত আছে সৰু সৰু ল'ৰা ছোৱালীবোৰ দেওবাৰে দেওবাৰে কিবা কিবি শিকাই গান গাবলে, নাচিবলে, কবিতা বৃত্তি কুইজ সেইবোৰ শিকায় সেইবোৰ কৰিবলৈ দিয়ে।
অ সেইটো কাৰণে আজিকালি লৰা ছোৱালীবোৰ থাক বহুত মানে চবতে হেৰি হয় পাৰদৰ্শিতা আছে আৰু সিহঁতৰ। উম পাৰদৰ্শিতাটো আছে। উম আমাৰ দিনত তেনেকে ইমান নাপালোয়ে ন?
আহ।
আহ। আকৌ আমাৰ ইয়াত বিহুও পাতে নহয়।
আমাৰ দিনত ইমান সুবিধা নাছিলে।
উম। আমাৰ আকৌ বিহু বহাগ বিহুত যে
উম।
বহাগী বিদায় পাতে ন তাত, তেতিয়াতো হেৰি কৰে গাঁওৰ মানুহ খেল ধেমালিও পাতে মানে।
উম।
খেল ধেমালিকতো আমি, আমি ডেকা গাভৰো কাৰণে নহয় আৰু যোনটো মানে হেৰি পো ৰুষ মহিলা আছে সিহতৰ কাৰণে পাতে। বানপানী খেলাইতো ফুটব ফুটবল খেলাই, দৌৰ খেলাই মানে যিমান অলপ বয়সীয়া মানুহবিলাকে খেলিলে মানে ধেমেলীয়া লাগে ন এনে শুনিয়ে ভাল লাগে। অ দেখিলো মানে যমনি লাগিব।
উম।
ৰাতি সে বিহু পাতি ননে যোৱা বছৰ বৰষুণ কিমান বৰষুণ দিছে নহয়। সেইবাৰ আকৌ ৰবি শৰ্মাক মাতিছিলে। মানে আমন্ত্ৰণটো জনাইছিলে আৰু বহাগী পিন্ধে। অ অ অভিনেতা।
উম।
মানে ব ইমানে বৰষুণ দিছে হলেও মানে মানুহে ৰাস্তাৰ ওচৰত ৰাস্তাতে মানে গাড়ী ৰখাই মানি গাড়ী বেছ আছে।
অ।
এইবাৰ পাতিব বাৰু অহা বছৰলে।
এতিয়া তহঁতৰ সেইফালে বতৰ কেনেকুৱা?
বতৰটো আজি ৰ'দ দিছে।
আজি আমাৰ ফালেও ৰ'দ দিছে বহুত।
অ ইমান ৰ'দ ওলাইছে আজি, বাহিৰলৈ ওলাবই নোৱাৰি। সেই একেই কথা বৰুষুণ দিলেও সে বেছিকে বাহিৰলৈ উলিয়াব নোৱাৰি, ৰদ দিলেও বেছিকে ওলাব নোৱাৰি।
আহ।
এ এতিয়া মানে কি মানুহবিলাকে গছ গছনিবোৰ কাটি দিছে ন। সেইটো কাৰণে এদিন বৰষুণ হয়, এদিন ৰ'দ দিয়ে আকৌ কেতিয়াবা চাবচোন কোনোবা এঠাইত বৰষুণ দি থাকে, কোনোবা এঠাইত ৰ'দ ওলাই থাকে। একেখন গাৱৰ হলও।
পৰিৱেশৰ ভাৰসাম্যটো নষ্ট হৈ গৈছে মানে লাহে লাহে।
যিমানে গছ কাটিব লৈছে সিমানে নিজৰ অসুবিধা আছে মানুহৰ। অ। এইবোৰ গছ - বনবোৰ কাটি দিয়াৰ ফলত আকৌ জীৱ -জন্তুবোৰ থাকিব নোৱাৰি মানে বাসস্থানৰ অভাৱে ওলাই আহিব লগা হৈছে।
উম।
এ যতে ততে গলে চাকচোন দেখি থয় ফলক বিলাকৰ হাতী পৰা সাৱধান
উম।
ন লেখি দেখি থয় নহয়। এবাৰাতো সেই বানপানীৰ সময়ত, আমাৰ ফালে গড় ওলাইছিলে নহয়। কাজিৰঙাৰ পৰা আহিছে বুলি কৈছিলে।
অ আমাৰ ফালে হাতী ওলাই।
আহ
হাতী সতি সংঘৰ্ষ সংঘৰ্ষ হয়। অঁ মৃত্যু হৈছে
অ সেই পথাৰ চথাৰবোৰ নষ্ট কৰি দিয়ে ন।
উম ধান ধান খেতি খাই।
উম সেইয়টো সেই বৰথন বোৰ ধ্বংস কৰিছে আৰু সিহতিটো উপায় নাই ন সিহঁতিটো বেছি নিজৰ সেইটো বিচাৰিবই বাসস্থান থাকিবলৈ মানুহকে অনিষ্ট কৰিছে সেইটো কাৰণে।
খাদ্যৰ অভাৱ থকা ঠাইৰ অভাৱ।
উম
বানপানীও হৈছে বহুত
উম মানুহৰ ঘৰত সোমাইছে ন
মানুহৰ ঘৰতো সোমাইছে অ
সোমাইছে
আহ
উম আমা ফালেও সেই তেনেকে আমাৰ ফালে আকৌ নদী এখন আছে যেন মিচিং গাঁও এখনো আছে। এ মিচিং গাওখনত সোমাইছে বাৰু ঘৰে ঘৰে গৰু ছাগলী সব ৰাস্তাতেটো হেৰি